অঁ ক'ত আছ
মই লক্ষ্য এইফালে আহিছোঁ
অঁ বাকি খবৰ
এ ভালে ভালে আপোনাৰ ভাল
ভাল ভাল মোৰ বহুত ভাল বহুত দিন অঁ ৰুইছে ৰুইছে তাকে ৰচোন বহুত দিন হ'ল খবৰ খাতিও নাই মানুহটো
হাঁ
বহুত দিন হ'ল মানুহতো খবৰ খাতি নাই ঘৰতে আছা
অঁ মই ঘৰত আছিলো
অঁ অঁ
এ এফালে গৈছিলো বহুত দিন মানে প্ৰায় পোন্ধৰ ইমান থাকিলোগে হেল্ল' হা
ক'ত থাকিলেগে
এফালে গৈছিলো অলপ ফুৰি আহিলোগে
অঁ অঁ ভালেই ভালেই
অঁ আপুনি বৰ্তমান কি কৰি আছে এতিয়া
এ কি কৰিম ন এতিয়া এনেই ঘৰতে মানে অলপমান ব্যস্ত ত আছো
আহ
সটো সিটোকে কৰি মেলি ঘৰতে আছো আ কি কৰিম এই আগফালে এই ফুলৰ টাপ খিনি অকমান উলিয়াই লৈছিলো ঠিক কৰো বুলি
ভাত খালে
কে সোপা খালো খালো
কিহে ভাত কিহে খালে?
ভাত আজি কি বনোৱা আছিলে মই পাহৰিয়ে গ'লো সেই ৰাতিপুৱা অলপ বেছি সোনকালে খোৱা যে অ হেৰি আছিলে আলু ভাজি আছিলে মচুৰ দালি আছিলে। তেনেকে অ তাকে মই কলকো তেনেকে ওলাই যোৱা হোৱাই নাই
আহ
সেইকাৰণে মোক কনে দেখা চবে তাকে কৈ আছে মই ক'লো ওলোৱাই নাই আৰু এতিয়া
উম উ তই বোল মানুহতো ওলাই ফোন এটা কওঁচোন বহুত দিন ফোনো কৰা নাই চিক
অ অ এইফালে বতৰটো কেনেকুৱা?
বতৰটো ভালে বেয় মাজতে মানে গৰম উঠি আছে বৰষুণ আহিব নেকি
অ তাকেহে কালিও ইমান বতৰত ৰাতিপুৱা আকৌ গৰম বহুত গৰম ৰ'দ দিলে ঠিকছে গ পিঠি পুৰি যোৱাকে এতিয়া এতিয়া শুনিছনে
অ এতিয়া শুনিছো
অ সেই ৰাতিপুৱা কালি বোলো বহুত বৰষুণ দিলে ব কি ৰ'দ দিলে বহুত বেছিকে
অ
বৰষুণ দিলে পিছবেলালে। আজি এতিয়া ঠিকছে ৰ'দ
উম কি ব বানপানী হৈ গৈছে নেকি
নাই নাই বানপানী হোৱা নাই। বানপানী মানে আমাৰ আগফালে পানী বৰ ফটকীয়া হয় নহয়
আহ
বৰষুণ দিলে
আহ
এই বৰষুণ কালি জাকত সমমান অহা অহা নিচিনা হৈছিলে পানীয়ক কন তাৰপিছত সেয়াও নাই এতিয়া পানী নাই নাই ইমান ফটকে নাহে বাৰু এইফালে
তাৰপৰা এই মাটি ৰুইছে সিফালে
অ মাটি ৰুইছে মানুহ
আহ অ
আমাৰো বেলেগক দিয়াই হয় আদলি দিয়া হয় বাকী এনেকে। ইফালে কিন্তু মানুহবকে ৰুইছে আৰু লাহে লাহ।
অ', অ। বতৰো পাইছে।
অ সেই যে বতৰটো মানে। শুব পোৱকে পাই গৈছে যে। আৰম্ভ কৰি দিছে আহ মানুহ খিনিয়ে। অ সেই
হেল্ল', আহ কওক?
শুনি আছোঁ। তাকে বোলো সেই। মানুহখিনিয়ে ৰোৱা আৰম্ভ। কৰিলেকে লাহে লাহে। বাকী ঘৰ সকলোৱে ভালনে বাৰু। অ সেইফালে নাই যোৱা যে, বৰকে খবৰ খব নোপোৱা হলো। অ নাই যাবলে ব্যস্ত হৈ গলো যে। অ এই টিউচনটো। দুটামান কৰিবলৈ লৈছো।
হেল্ল'।
অ, শুনি আছো মই।
অ এপাক আহিব?
অ, যাম যাম। সেইফালে যাওঁ এপাক। তাকে হেৰি কৰি অ', অ। যাম যাম। তাকে, হেৰি কৰি আছো। আকৌ টিউচন।
অ
সেই টিউচনকে কৰিয়ে আছো। সেইকাৰণে ইমান এটা আজৰি পোৱা নাই। আকৌ সেই। লৈছো জুলাই মাহতো তেনেকে টিউচন এটা লোৱা আছে। এয়া সেইবোৰ কামতে অকমান লাগি থকা হৈছে আৰু।
অ হেল্ল।
অহ
অ এই কিবা শব্দ এটা আহি আছে বৰষুণ দিছে বুলি ভাবিছিলো মই।
অ নাই নাই এই নেটৱৰ্কটো। গানে হৈ আছে
প্ৰব্লেম
বহুত প্ৰব্লেমো নেটৱকটো এইকেইদিন বহুত প্ৰব্লেম দি আছে।
বহুত বেছি প্ৰব্লেম এয়াৰটেলটো আৰু বেয়া।
অ এয়াৰটেল একেবাৰে- বেয়াই কিন্তু জিঅ' অ শুনি আছো মই
অ এয়াৰটেলতটো আৰু বেয়া
অ এয়াৰটেল টো একেবাৰে বেয়াাই এই জিঅ'টো অকনমান চলে।
অ জিঅ'টো চলে জিঅ'টো ভাল বা কিন্তু এয়াৰটেলটো বেয়া।
এয়াৰটেল বেয়া এয়াৰটেল বেয়া
উম উম উম এইখনত টাৱাৰ নাই এ নাই নাই এয়াৰটেলত টাৱাৰ নাই জিঅ' টাৱাৰ কেইটামানহে আছে।
অ সেই কাৰণে পোৱা নহয় আকৌ
অ অ মানে এই জিঅ'টো পায় এয়াৰটেলটো নাপায়। ইউটিউবটোৱে নচলে
আমাৰ এফালেও নাপায় তেনেকে
অ
উম
সেইটোৱে বাকী এতিয়া ছোৱালী স্কুললে
গ'ল গ'ল থৈ আহিলোগৈ ক আ আ আকৌ চুৰিয়া সময় আনিবগে লাগিব
অ আনি বগে লাগিব সেইটোৱে কিমান কিমান সময়ত ছুটি দিয়ে বাৰু সিহতক চাৰে বাৰ
হেল্ল' চা চা চাৰেবাৰটাত ছুটি দিয়ে
চাৰে বাৰটাত দিয়ে ন আকৌ তাইকটো আনিব
আনি আনি যাব লাগিব যাব লাগিব সৌ ছোৱালী যে লাইন গাড়ীত নাই দিয়া
অ সেই যে লাইন গাড়ীত নাই দিয়া ভালেই হৈছে অ বৰফটোও অকমান অকমান হৈ আছে তাই আকৌ এতিয়া সেইবোৰত লাইন গাড়ীত নাই দিয়া অ ভালেই হৈছে বাৰু নাই দিয়া এতিয়া উম সেয়াই এতিয়া মই বোলো তাকে খা খবৰ এটা লওঁ কি ক'ত কেনেক
অ অহ এই নাছিলো যে
অ সেইটোৱে নাই বুলি গম পাও বাও ঘৰত শিকাই এনে
বাকী লগৰবিলাকৰ ভাল
ভাল ভাল তেনেকে
হেল্ল' নাই হোৱা নাই হোৱা লগৰ বিলাকৰ ভালনে
ভাল ভাল চবৰে ভাল এ ভাবিছিলো মাজতে চেঁচা ফালে ওলাই যাওঁ বুলি গোটেই খিনি ওলাই যাব পাৰি লো হয় এবাৰ
অ এই চেঁচাত পৰিৱেশটো বেয়া হৈ আছে যাব মানুহ যাবলৈ নিদিয়ে ওমচ
অ কি হ'ল বা তাত
এ অলপ হুলস্থুল হৈ আছে
হুলস্থুল হৈ আছে ন অ সেইকাৰণে কলে চাগে মই প্ৰাইকেইটা সুধিছিলো সিহঁতে এতিয়া যাবলে অকমান অসুবিধা বুলি কলে ম মই বুজি পোৱা নাই ন কিয় হল কি কথা এতিয়া সিহঁতে
অ অ আও এই
ভিতৰলে নাযাও এনেই অলপ যাব
অ অ অ বাকী ভাওনা চাওনা নাই নিেকি কি পালে
নাই নাই ভাওনা খালে এতিয়া হোৱা নাই
আহ আহ আহ নগলে
নাই নাই কালি সেই ভাওনালৈ যোৱা নাই নিজৰে ভাওনা বুলিয়ে ক'ব লাগিব আৰু কালি ভত খ নিজৰে টিম নিজৰে ভাওনা আছিলে কিন্তু এই কি হ'ল অলপ এই ব্যস্ত ত যে আকৌ মোৰ পৰীক্ষাৰত কেইটামানো আহি আছে ভাবিলো সেই কাৰণে এতিয়া অকমান সেইবোৰ পৰা মই সাঁতৰিয় থাকো শেষ
অ ভাওনা কেনেকুৱা হল জানো
তেতিয়া ময়ো খা খবৰ তেনেকে লোৱাই নাই ভাওনা কি হল কেনেকুৱা হল খা খবৰ এটা আজি লব লাগিব
বাৰ বতৰ জালৰ নলাও নে বতৰটোও বেয়া হ'ল
অ
নহ'লে গ'লো এতে ভাওনা ন বেপাৰ
অ সেই তালৈকে যোৱা কথা আছিলে নেকি
আহ তালৈকে যোৱা কৰা আছিলে কিন্তু সেই বতৰটো বেয়া হ'ল
অ অ
উমহ'লে গ'লো হেতেন ভান হ'লে এবাৰ
অ মই ভাবিছিলো চব গ'ল বুলি অকল মইহে নাই যোৱা বুলিহে ভাবিছিলো
অ এ ওলাইছিলো যাবলৈ তাৰপাত তেনেকুৱা এটা বৰষুণ আহিলে আৰু নগ'লো আৰু
অ অ হয় চাগে দ অ বৰষুণতটো অ সেইটয়ে আমাৰ ফালে ইমানবোৰ খুন্দি আছে নহয় কালি পৰহি ৰাতি বৰষুণতটো বেছি সেইকাৰণে যাবলৈ ইমান এটা মন ম ন গ'ল আৰু সেইটোতো সেইটোয়ে বতৰো ব তৰে কিন্তু মানে কি হ'ল এ মোৰ এই ব্য্স্ততা খিনি সেইকাৰণে যাবলে মন নগল উম উ আৰু চাও দুদিনমান পিছত আকৌ যদি ক'ৰবাত ভাওনা চা ননা কিবা এখন ওলাই যাবলৈ পাৰি
অহ অহ। এই জুলাই মাহত অকমান ৰাইছ জুলাই মাহতো আছেতো।
অ সেইটো জুলাই মাহটো আছেই। আৰু বৰসবাহ বোৰ প্ৰায় শেষ। হেই হ'ল বাৰু।
শেষেই হল হয়। এইবাৰ জেঠ মাহত বৰসবাহ পাতিব নোৱাৰিলে, সেইকাৰণে আহাৰৰ এই কেইদিনতে পাতিব আৰু বৰষুণ। কম বৰো।
অ অ সেইটো অ সেইকাৰণে। উম
তাৰো। এতিয়া এতিয়া। ভাত পানী খোৱা হ'ল নহয়?
হল, হল ভাত। পানী খালো সে। একো নাই তেনেকে কলে আলু ভাজি অকণ আহ আহ অ দুপৰীয়াহে খোৱা হব। উম এতিয়া খাই আজৰি হৈছো হে।
অ অ
আকৌ এয়া খাবলৈ হবই এয়াক। খাই উঠিছো হে।
হেল্ল'
অ মই শুনি আছো, শুনি আছো।
অ কেতিয়া ম। মানে প্ৰায় হ'ব আৰু দিয়ক এতিয়া।
অ হ'ব হ'ব আৰু তেতিয়া। ঠিক আছে।
হেল্ল' হেল্ল' হ'ব তেতিয়া মই আকৌ পিছত ফোন কৰিম বাৰু।
তক অসুবিধা হব।
হব ।
উম